অ', কি খবৰ?
ভাল, তোমাৰ?
অ', অ', ময়ো ভালে আছোঁ দিয়া।
অ', কি কৰি আছা? মই এনে বহি আছিলোঁ, তুমি কি কৰি আছা?
অ', মই অলপ চিৰিজ চাই আছিলোঁ, এনেকে ৱেব চিৰিজ হয়।
অ', বাকী ঘৰত সকলোৱে ভাল ন?
অ', অ', ভালে আছে, তোমালোকৰ?
আমাৰো ভালেই সকলোৰে, এনে কি কৰি আছা তুমি?
মই সেইয়া এই তোমাৰ চাইনিজ ড্ৰামা চাই আছিলোঁ মই।
অ', কলেজ চলেজ বন্ধ নেকি?
অ', চামাৰ ব্ৰেক যিহেতু মানে কলেজটো বন্ধ তাৰমানে। তোমালোকৰ?
আমাৰ টো ইন্টাৰ্ণশ্বিপ কৰি আছোঁ মানে মই সেইকাৰণে মানে তাতে যাব লগা হৈছে।
অ', আচ্ছা-আচ্ছা। মই ইটাৰ্ণশ্বিপ তোমাৰ ধৰি লোৱা আ, ঊনৈশ তাৰিখে আৰম্ভ।
অ', তুমি কলেজৰ পৰা কৰা নাই?
নাই-নাই মইতো ছিক্স চেমিষ্টাৰ হয়। মই মানে হেৰি নিজৰ কাৰণে মানে কৰি থাকো ইণ্টাৰ্ণশ্বিপ বেগেৰা। তাৰমানে মানে অনলাইন কৰি আছিলোঁ। সেইটো শেষ হলে তাৰপিছত এটা অফলাইনত গুচি যাম আৰু। সেইটোৱে। উম।
ঠিকে আছে বাহিৰতো কৰিব পৰা ইণ্টাৰ্ণশ্বিপ ভালেই হয় বাহিৰত। কৰি লম। মই মানে কলেজৰ পৰাই কৰিঢ আছোঁ আৰু।
অ', এজুকেশ্যন ডিপাৰ্টমেণ্ট?
নহয় মোৰ পলিটিকেল ডিপাৰ্টমেন্ট হয়।
হয় নেকি? অ', তেতিয়া ইন্টাৰ্ণশ্বিপ মানে কিহৰ ওপৰত কৰাই আছে কলেজত?
তুমি যিকোনো কৰিব পাৰা, মানে মই মানে উম এনে মানে সেই অফিচ মেনেজমেন্ট লৈ আছোঁ অফিচৰ ওপৰতে কৰি আছোঁ মই মানে
মই মানে আজি মানে তোমাৰ লগত মানে অলপ বানপানীৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ, ভাবিছোঁ তোমাৰ লগত অলপ বানপানীৰ বিষয়ে মানে কথা পাতোঁ।
উম, ঠিক আছে-ঠিক আছে।
উম, তোমালোকৰ জানা ন? ইমান কেইদিনৰ পৰা ইমান মানে বৰষুণ দি আছে সদ অ', ইমান দিন মানে ৰ'দ দি আছিল হঠাতে বৰষ খুন্দিল দুই দিনৰ পৰা ইমান বানপানী হৈ আছে।
অ', একদম মানে নদীয়ে হৈ গৈছে তাৰমানে।
সেইটোয়ে মানে তোমালোকৰ ফালে হৈছে নেকি পানী চানী এনে?
আমালোকৰ ফালে হৈছে তোমাৰ ধৰি লোৱা এই ফ্লাই অভাৰ কেইটা বনাই আছে ন, ফ্লাই অভাৰৰ এই এণ্ডিঙত যে যেতিয়া মানে শেষ হয় সেই জেগা কেইটাত মানে পানী হৈছে আগতে হোৱা নাছিলে। এতিয়া তাতে হৈছে আৰু মানে ফ্লাইভাৰ পৰা মানে পৰি যায় যে ত সেইকাৰণে মানে তাতে এনেতো আমাৰ জেগাতো মানে অলপ উচা আছে তাৰমানে। সেইকাৰণে মানে পতককে নহয়গে।
অ', আমাৰ ফালেও মানে ইমান মানে কিয় বা আমাৰ ফালে বেছিকে পানী হয়। ৰেড লাইট হৈ যায় পুৰা একদম আমাৰ ফালে এই ছিক্স মাইলৰ ফালে জানা ন, ব্ৰিজ জৰ ওচৰত যে পানী হৈছে, সেই সিফালে আমি সিফালে তাক থাকোঁ ন, ত খানাপাৰা চাইড পৰে বহুত মানে পানী হয় সিফালে।
অ', মানে সেইটো জেগা টো অলপ ডাউনো হয় আৰু মেঘালয়ৰ পৰা যে পানী আহে। পাহৰৰ পৰা ত' সেইকাৰণে মানে একদম পানী হৈ থাকে আৰু। বুইছো-বুইছো, কলেজ যোৱাৰ সময়ত চে সেনেকে মানে ভৰি উঠাই-উঠাই মানে যাব লাগে।
উম, আৰু এবাৰ মনত আছে ন নাও যে লৈ আহিছিল, কলেজৰ ইফালে?
আৰে আমাৰ মানে নাও আনেই মানে এই লাষ্ট দুবছৰ ধৰা আনিছিলে সেনেকুৱা তাৰ পিছত এই কি কয় এইবিলাক? উম, এই কনষ্ট্ৰাকচনত যে কাম হয়? সেনে উম। সেইটো উঠাই কিনে মানে টিচাৰ হতত আনিব লগা হৈছে। সেনেকে মানে আমাৰ কলেজৰ মানে মিম মেটেৰিয়েল হৈ গৈছিল পুৰা অসমত।
অ', আৰু টো কিমান ক্ষতি হয় মানুহৰ জানো ন বানপানীৰ ফলত? মানে কি হয় যীশোপাই গাঁৱত আৰুতো বেছিয়ে হয়, গাঁৱত মানে ইমান বানপানী নহয় দিয়াচোন তথাপি যেতিয়া অলপ যদি পানী হয় খেতি বাতি হুপা নষ্ট নষ্ট হৈ যায় জানা ন? সেই গছ-গছ যে, সেই গছ গছনি কাটে ন সেইকাৰণে আৰু মাটিখিনি ধৰি ৰাখিব নোৱাৰে পানীয়ে সেইকাৰণে আৰু বান্ধি পানীয়ে হয় কি কবা আৰু।
সেইটোয়ে-সেইটোৱে মানুহো কম নহয় ইয়াতে। মানুহ যদি সঁচা কথা কব গলে অলপ যদি পপুলেচন টো অলপ অ', মানে কম হ'লে হয় তেতিয়াও হ'লে হয় এতিয়া মানে মানুহহে-মানুহ-মানুহ মানে চোৱা বস্তুতটো মানে শেষ নাই মানে চাইে থাকে মানে কি ক'ম আৰু সেইটো লাগে সেইটো লাগে সেইকাৰণে মানে কষ্টলি বস্তু লাগেতো ত' সেইকাৰণে মানে গছৰ পৰা ধৰিলোৱা একদম পেপাৰ মানে সেনেকুৱা পেপাৰ নালাগে
উম-উম সেইটোয়ে মানে বিল্ডিং-উল্ডিং চব সেই কৰে ন বনাই ন, ত গছ খোপা কাটি দিয়ে ত' সেইটোৰ কাৰণে কি হয়, মাটি খিনি খহিব নোৱাৰে মানে পানীয়ে, পানী খহি লয় গছ গছ গছনিয়ে কিন্তু যেতিয়া মানে গছ গছনি কাটি দিয়ে তাৰ ফলত পানী খিনি খহিবও নোৱাৰে একো কৰিবও নোৱাৰে তাৰ ফলত বানপানীৰ সৃষ্টি হয়। আৰু তো জানা কিমান হয় সেই পানীৰ পৰা আকৌ কিমান মানুহৰ বেমাৰ আজাৰ হয় মানে কিমান ডায়েৰিয়া হয় কিমান আৰু কিমান বেমাৰ হয় সেইটোৱে।
কাৰণ যিহেতু এইটো নালাৰ লগত মানে মিক্স হৈ যায়তটো। ত' সেইকাৰণে আৰু উপায়ো নাই যাবই লাগিব কাৰণ ঘৰ যাওঁতে বা কলেজ যাওঁতে সেনেকেতো যাবই লাগিব ত' সেইকাৰণে মানে সেইটো মানে কনটেক্টত আহে আমাৰ স্কীনত তাৰ পিছত সেইকাৰণে বেমাৰ হয়।
উম, সেইটোয়ে-সেইটোয়ে কিমান যে হাজাৰ-হাজাৰ মানুহ সেই হয়। আৰু সেইটোয়ে মানে ঘৰ দুৱাৰ ৰাস্তা ঘাট আৰু। জানা ন পানী হ'লে কিছুমানৰ ঘৰত পানীও উঠে অলপ জাগা হয় আমাৰ ইয়াতে বহুত মানুহৰ ঘৰ পানী উঠিছে দোকানে পানী উঠিছে। ঘৰতো পানী উঠিছিল, পৰহিৰে ঘটনা হয়।
উম এই মালিগাঁও ফালেও মানে সেনেকুৱা শুনিছিলোঁ মানে পুৰা মানে চাউল তাউল চেনি তেনি মানে পেলাই দিব লগা হৈছে কাৰণ পানী যিহেতু সোমাই গৈছে আৰু সেইটো আৰু কেনেকে বিক্ৰী কৰিব, উম।
সেইটোয়ে আৰু কাৰ জানা ন কাজিৰঙাত যে পানপানী হয়, কিমান যে জীৱ জন্তুৰ মৃত্যু হৈ যায়।
উম, উম।
শুনিছা নেকি নিউজ চিউজ যিসোপা, বানপানী হোৱাৰ ফলত যে বা সেই হৈ যায় মানে কাজিৰঙাত বানপানী হয়, তাৰ পিছত কিমান জান জীৱ- জন্তু সোপা মানে মৰিয়ে থাকে পানীত।
অ', মইটো বাৰু শুনা নাই ইমান ই হেৰি বুলি। কিন্তু এনে শুনিছো বানপানী নহয় বুলি।
সেইটোৱে বানপানী হয়, বানপানীৰ ফলত হয় কিছুমান জন্তুৰ
মানে জন্তু পাতি মৰি যায় আৰু।
উম, সেইটোৱে, কিন্তু অ', সেইটোৱে, পাহাৰীয়া অঞ্চলত কিন্তু বেছি শেষ হয় ন, তুমি কি পাহাৰত থাকা নেকি।
নাই- নাই মানে পাহাৰৰ তলৰ ফালে থাকো মানে।
অ', তাতেটো খহি পৰে ন, কিছুমান মই শুনা পাইছো, পাহাৰৰ সেই খহি পৰে বোলে, গছ সোপা খহি পৰে।
উম, হম, হম, তেতিয়া মানে এই পাথৰ চাথৰ মানে ভাঙি পৰিছিলে। এনেকে পিছফালৰ পৰা। তে সেইটো মানে ৰিস্কি হৈ যায়, কাৰণ যিহেতু মানে পানী পৰি থাকে। মাটি কেইটা নৰম হৈ যায়, ত' সেইটো মানে বিল্ডিঙত মানে পৰি যায় আৰু ত' ত' মানে বহুত ডেঞ্জাৰ মানে। সেনেকুৱা মানে যিহেতু মানে পা পাহাৰটো কাটি আছিলে ন। ত' সেইটো মানে ধৰি ৰাখিব পাৰা নাই, ত' সেনেকে মানে পৰি থাকে কিছুমান পাত পাথৰ চাথৰ ডাঙৰ আৰু এই ডাঙৰ মস্ত ডাঙৰ পাথৰ পৰিলেটো একদম সে তাৰ মানে।
সেইটোয়েতো- সেইটোয়েতো প্ৰব্লেমে হয়, বানপানীৰ ফলত বহুত মানে প্ৰব্লেম হয় আৰু টো মানে এই যোৰাবাটৰ ফালে পানী হৈছে, চাইছা নে নাই।
অ', মই নিউজত চাইছো নহয়, পেজত নিউজ পেপাৰ অ'
যোৰাবাটত, পোৰা একদম মানে নক'বা মানুহ সোপা মানে একদম মানে কমৰলৈকে পানী হৈ গৈছে।
সেইটোৱে সেইটোয়ে, মোৰ মানে দেউতা মানে অফিচ যাইছিলে মানে ইমানে পানী মানে, সেনেকুৱা মানে এটেন্দেনচে দিব পাৰা নাই। ইমান লেট হৈছে মানে। মানে একদম মানে নাও লাগিব মানে আজিকালি মানে এটা চিষ্টেম কৰিব দিব লাগে যে ইমানেই যদি পানী হয়, তেতিয়া নাও লাগিবই। যদি ড্ৰেইনেজ চিষ্টেম যদি ইমানটা আকৌ ভাল নহয়গে, মানে কিমাননো আৰু ড্ৰেইনেজ চিচটেম চাব, মানে একদম মানে এটা এডভানস লেভেল চাব লাগিব, ড্ৰেইনেজ চিচটেম কাৰণ এইখিনিমান পানী আৰু ড্ৰেইনে মানে হেৰি কৰিব নোৱাৰেগে। আৰু আকৌ ৰাস্তা ভাঙিব, আকৌ ড্ৰেইন বনাব। ইমান আকৌ আ
প্ৰব্লেম হয় সেইটোয়ে হয় আৰু কিছুমানে ড্ৰেইন খোপা মাজতে এবাৰ হৈছিল ড্ৰেইন খোপা চব চাফা কৰি আছিল। হঠাতে বৰষুণ দিলে মানে বৰষুণ দিয়াৰ ফলত কি হৈ গল। জানান কি হৈছিল মানে এটা যে মাইকী সোমাই গৈছিল নে এটা মত টা সোমাই গৈছিলে ড্ৰেইনটোৰ ভিতৰত? পিছত আৰু সেই মানহটো, সেইটোয়ে পিছত সেই মানুহতো মৰিয়ে থাকে ড্ৰেইনৰ ভিতৰত ৰাতি সোমাই কেনে। আমাৰ ইয়াতো বহুত ঘট ঘটনা হৈছে এনে ড্ৰেইন সোপা চাফা কৰে ন? চাফা কৰাৰ ফলত কি হয় কেতিয়াবা হঠাতে বানপানী দি দিয়ে আৰু ৰাতি মানুহে দেখা নাপায়। সেনেকা যে সেইটোৱে ড্ৰেইনত সোমাই গৈছিল, মানে বহুত প্ৰব্লেম হৈ যায় সেনেকা। সেইকাৰণে কি কৰিব লাগে জানা আগত এতিয়া খবৰ সোপা দি থব লাগে যে আজি বৰষুণ হ'ব বুলি। নহলে কিবা সেনেকা মানে হেৰি ল'ব লাগে চৰকাৰৰ অলপ। তেতিয়া মানে ভাল হয় সকলোৰে আৰু।
আৰু এটা বস্তু মানে সেনেকা যদি জেগাত থকা যায়, তেতিয়া মানে তাৰ লাঠি লব লাগিব মানে যদি নালা চালা যদি কেতিয়াবা মানে খোলা থাকে। মানে লাঠি দি কেনে চাব লাগে যে চব ৰাস্তাতটো ঠিকে আছে ন নাই বা কিমাননো মানে সেইটো ভিতৰ মানে কিমান হেৰি বিধ আছে তলৰ ফালে ত মানে সেইটো যদি মানে সেনেকুৱা স্থানত থাকে যোনটো মানে ৰিস্কি হয়, তেতিয়া মানে লাঠিটো লোৱা দৰকাৰ তাৰমানে। এতিয়া বাৰু লাঠিটো ক'ত পাব এতিয়া। সেইটোৱে মানে
আৰু সেইটোৱে বাৰিষা কালতো জানাই ধাৰাসাৰ বৰষুণ হয়, তাৰ ফলত টো আৰু বেছি হয়। তাৰ ফলতটো আৰু বেছিয়ে বানপানী হয় ক'ব গলে। গছ গছনি গছ গছনি সেইকাৰণে কাটিব নোৱাৰ নালাগে মানুহে। কিন্তু বহুত কাটে ন মানুহৰ ইমান মানে কাৰখানা হৈ আছে। ঘৰ দুৱাৰ হৈ আছে। কিমান কি হৈ আছে। তাৰ ফলত সেইসোপা গছ গছনি কাটিতো ক খানা, ঘৰ দুৱাৰ, বিল্ডিং সোপা দি আছে ন? সেই গছ গছনি আগ আগতে যই থাকিলে হয় গছ গছনি খিনি ভাবাছোন অলপ মানে পানী খিনি শুহি ল'লে হয়। শুহি লোৱাৰ ফলত অলপ বানপানীৰ সমস্যাটো অলপ কম হলে হয়। কিন্তু মানে সেই গছ গছনি কটাৰ ফলত আৰু বানপানীৰ সমস্যাটো বেছি হৈ পৰি আছে।
হয়- হয়।
তুমি পাৰিলে সেইটোও তুমি যদি ক কাটি চাও যদি মানে কাৰখানাৰ কাৰণে তুমি যদি গছ গছনি কাটিছা তাৰ ফলত তুমি বিশটা পুলি ৰোৱা নহ'লে পঞ্চাশটা মান পুলি ৰোৱা।
উম-হম আৰু চাব--উম সেইটোয়ে। আৰু ক'ব গ'লে তুমি কাটিছা ঠিকে কিন্তু তুমি সিমানটো মানে তুমি প্লেন কৰিব নোৱাৰিবা ন? যদিও কৰা ইমান টাইম লাগিব। পুৰা গছ ৰোওতে।
তথাপিও মানে হৈ গ'ল ন পিছত আৰু হৈ গ'ল। মানে কাটিছা ঠিকে তোমাৰ পিছত আৰু হৈ গ'ল ডাঙৰ হৈ গল মানে একদম। সেইটোয়ে যদি চবে সেইটো কাম কৰে মানে ভালে হয় তেতিয়া, মানে বহুত প্ৰব্লেমৰ পৰা সেই হয়।
উম। আৰু নেচাৰেল ফৰেষ্ট যোনকেইটা থাকে জংগলী মানে গছ গছনি সেইকেইটাতো ইমান টা মানে আমি প্লেন কৰিব নোৱাৰি মানে যোনটো মানে এটা গাত হৈছে ন মানে একদম পাত-পাত, সেইটো মানে